হেল্ল'।
হেল্ল', অ শুনিছানে? অ আছো, আছো। অ, অ আছো দিয়া আছো। কি তোমালোকৰ ভাল?
অ আমাও ভালেই, ভালেই। সোমবাৰে ক'বচোন।
অ, ভালেই কৰিলা। হেৰি এইটো কি কয়, কা ক'ত ঘৰ পালাহি?
এয়া এই জাষ্ট ঘৰ পাইছোহি। ঘৰ পাই পেলাই ভৰি-হাত, চৰি-হাত ধুই মেলি এ আজৰি হৈ পেলাই বহিছোহি। গৰমো বহুত বেছি পৰি গৈছে আজি। মানে সেইটো কাৰণে, উম। আজি চাগে ফা পয়ত্ৰিছ ডিগ্ৰী মান কৰিলে নেকি?
অ। অ, তেনেকুৱাই। মই আকৌ ঘৰ সোমাও এ মানে ফিচাৰীত পানী বৰষুণ একদম নাই এইফালে।
ক হ অ।
ফিচাৰীত পানী কমি গৈছে।
অ, আমাৰ এইফালেও বৰষুণ দিয়ে। এইখিনি বৰষুণ পুৰা দিছিলে। তাৰপিছত আজি আজি তে কালি পৰহি পৰা বৰষুণটো নাই বাৰু। ইয়াত মানে আকৌ ইয়াত আকৌ পা পা আপোনাৰ বৰষুণ দিয়াৰ লগে লগে বহুত বেছিকে ব বৰষুণ দিলে আকৌ পানী হৈ যায় নহয়। ৰাস্তাৰ ওপৰত পানী হৈ যায়।
অ, অ। আমাৰ এইফালে মানে একদম মোৰ ফিচাৰী শুকাই গৈছে। এই তাতে মানে মটৰ লগাই পেলাই পানী দিছো।
হয়, হয়।
এ যাম আও এঘণ্টামান দি পেলাই ঘৰলৈ যাম আও।
অ, আমাৰ এই এই বৰষুণ যেনিবা একে বৰষুণ এতিয়া বা মই প্ৰব্লেম হোৱা নাই। কিন্তু এই বৰষুণ দিলেহে আপোনাৰ পুৰা পানী হৈ যায় ওপত। ব মানে ৰাস্তাৰ ওপৰত পানী, এ যাবলেকে দিগদাৰ হৈ যায় মানে ইমানেই প্ৰব্লেম।
দ জেগা নে কি?
অ দয়ে অকমান বাৰু।
অ।
কেপটো কাৰণে।
আৰু ঘৰবোৰ অকমান বনাই দিছে মানুহবোৰে মানে এইফালে পানীটো যাবলে জেগা নাইকিয়া হৈ গৈছে।
অ সেইয়ে পথাৰবিলাকত ঘৰ বনাইছে যে।
হয়, হয়।
পথাৰবিলাকত ওখ ওখ ভেট টি দি ঘৰ বনাইছে। বনাই লৈ মানে সেই আ এতিয়া এতিয়া মানে বৰষুণ পৰিলে ডাইৰেক ৰাস্তালে পানী আহে।
অ ফিচাৰীত পাছ দিছে মাছ দিছে নাই?
অ মাছ পুৰণা মাছেই আছে।
আছে ন?
অ, পুৰণা মাছেই আছে। এইবছৰ মাছ মানে সে এ উম
আৰু কিমান মাটি আছে আপোনাৰ ফিচাৰীটো?
এইটো ছবিঘা।
ছবিঘা ন? ডাঙৰ ফিচাৰী।
ডাঙৰ, ডাঙৰ।
অ, তাত তাই আপুনি নিজে কৰেগে নে মানুহ লগাইছে ৰখাইছে তাত?
মানুহ আছে।
মানুহ আছে ন? অকলে নোৱাৰে ইমান মানে চব বস্তু চাই থাকিবলে অকলে দিগদাৰো হৈ থাকে। অকল ফিচাৰী নে আপোনাৰ ফাৰ্ম টাইপৰ আছে?
না, না ফাৰ্মটো নাই বাৰু। এই ফিচাৰী আৰু এ গোটেই বাউণ্ডাৰীটোত মালভোগ কল লগোৱা আছে।
অ, কল লগোৱা আছে ন?
অ, অ মানে ক কৰ্মচাৰী পইচাটো কলত মোটামুটি ওলাই যায়।
ওলাই যায় ন? অ তে ভালেই। সে তেনেকুৱা মানে সেইবোৰ বে ব্যৱসায়টো ভাল ব্যৱসায়।
অ এই মই কিন্তু মাছতে লাভৱান হ'ব পৰা নাই। কিয়নো মানে আ এতিয়া যোৱা বছৰ তাৰ আগৰ বছৰ বাৰ এনেকুৱা মাছ আছি ৰৌ মাছবিলাক ডাঙৰ নহয়। উম, এই ভকুৱা মাছটো অলপ ডাঙৰ হয় বাৰু, এইটো আঢ়ৈ কেজি তিনি কেজি এনেকুৱা হৈছে।
সেই চিজনত ছিজনৰ ফিচাৰী ব্যৱসায় তেনেকুৱাই, ছিজন এতিয়া ধৰি লওঁক ভোগাল মাঘৰ বিহুৰ সময়ত বিকিটো ভাল হৈ থাকে, বহাগ বিহুৰ সময়ত
এই মাৰা সময়ত তেনেকে মাৰি পেলাই আ মানে ডাইৰেক বেপাৰী ফিচাৰীলৈকে মাটিটো সিহঁতে উঠাই লৈ যায়। ৰেটতে কাটি দি দিওঁ আৰু।
অ এতিয়া আৰু মানে আৰু নতুনকে মাছ হেৰি কৰা দিয়া নাই এতিয়ালৈকে।
এ বহাগত দিলো অলপ।
অ', বহাগত দিলে ন।
অ', মানে তিনি ইঞ্চি চাৰি ইঞ্চি এনেকুৱা পোনা।
অ'।
সৰু মানে সেই বাতিটো দিয়া নাই আৰু একেবাৰে সৰু যিটো অ', মানে হেৰি
হয়।
সেইটো দিয়া নাই এই
আপুনি এনেই কি কয় ফিচাৰী কাৰণে কিবা চৰকাৰী- চৰকাৰী কিবা সাহায্য-সাহায্য পাইছে নেকি, মানে যি মানে আমি আমি যদি মানে আৰম্ভ কৰিম বুলি ভাবো ফিচাৰি, ক্ষেত্ৰত সেইবোৰ চৰকাৰী কিবা সাহায্য কিবা লাভৰ কিবা হেৰি আছে নেকি।
আছে-আছে।
আছে ন।
ফিছাৰী ডিপাৰ্টমেণ্ট, ফিচাৰী ডিপাৰ্টমেণ্টত দিয়ে, অ' কিন্তু মই লোৱা নাই, উম। মই লোৱা নাই, কিন্তু এই হেৰি ফিচাৰী দিপাৰ্তমেণ্টৰ পৰা লোন চোন হয় বা কেতিয়াবা অৰু অনুদান হিচাপেও আহি যায়।
হয়।
এ এনেকুৱা হয়।
অ', ফিচাৰী মানে আপোনাৰ, আপুনি এতিয়া বৰ্তমান এ ফিচাৰীটো একচুৱেলি মই-মই আচলতে ইমান অভিজ্ঞতা নাই, ফিচাৰী উপৰ হেৰি।
কিমান দ কৰিব লাগে মানে ফিচাৰী মানে খান্দোতে।
খান্দোতে মানে মোৰ এইটো এতিয়া হেৰি আছে, এই মানে আগৰ যিখন পথাৰ, পথাৰৰ পৰা চাৰে চাৰে সাত ফুট মান দকৈ খান্দিছিলো। চাৰে সাত ফুট, এতিয়া পানী এতিয়া পানী মানে হেৰি, আঢ়ৈ ফুট মান আছে, মানে তাল অ', টান ৰ'দ দিলে কমি যায়-কমি যায়।
কমি গ'ল ন।
উম, এই বা বাওতুলি মাটিত কৰা যে। তাতে মানে হেৰি হয়, বাৰিষা পানী হয়। বাৰিষা ধুনীয়া- ধুনীয়া একদম মানে ফিচাৰী লেভেল ধুনীয়া হৈ থাকে।
আমাৰো মানে মাতি আছ ছে, কিন্তু মানে আমাৰ মাটি খিনি অলপ দ মাটি মানে, আমাৰ ঘৰৰ গাঁৱৰ ঘৰত। মানে মা সেইখিনি দ মানে ফিচাৰি খান্দিবলে অকমান দিগদাৰ হয়, আমাৰ এফালে কেতিয়া মানে মাজে সময় কেতিয়াবা পানীও আহি যায় মানে আপোনাৰ বাৰিষা।
অ'।
পানী আহি যায় কাৰণে পানীৰ আহি যায় কাৰণে আপোনাৰ মাছ দি দিলে মানে বহুত ওখকে হেৰি কৰিব লাগিব, ভে ভেটিটো বহুত ওখকে বান্ধিব লাগিব, অ', বান্ধিব ওখকৈ বান্ধাৰ পিছতহে আপোনাৰ মানে কামটো হ'ব, কাম হ'ব মানে নহ'লে একো কাম নাই। সেইকাৰনে আমি এইটো আগবঢ়া নাই। তথাপিও মানে ভাৱোঁ কেতিয়াবা মানে শদ ফাৰ্ম টাইপৰ যদি কৰিব পৰা হল তেন মানে।
অ', লগত আৰু বেলেগ কিবা কিবি।
বেলেগ কিবা কিবি, শাক পাচলিৰ পৰা আদি কৰি আপোনাৰ ধৰি লওঁক এই আৰু এইবোৰ আপোনাৰ ছাগলী হাঁহ তেনেকে পুহিব পাৰি বেলাই। ডাঙৰকে খুলিব পৰা খুব মন এটা আছে মোৰ, তেতিয়াহ'লে কেতিয়া হয়গে নাজানোঁ আৰু।
সেইটো-সেইটো বেয়া নহয় কিন্তু মোটামুটি মই মই দছ বছৰমান আগত ডাঙৰ ছাগলী ফাৰ্ম এখন কৰিছিলোঁ।
হয়-হয়। ছাগলী-ছাগলী মোৰ দেখিছ মোৰ লগৰ মানে এতিয়া খুলি থৈছে হাঁহ কুকুৰা পৰা আদি কৰি চব আছে তাৰ। হাঁহ কুকুৰা গাহৰিৰ পৰা আদি কৰি গোটেই মানে ডাঙৰকে খুলিছে। লাভ হয় কিন্তু দেই লাভ বহুত লাভ হয়। লাভ, ভাল লাভ কৰি হয় ভাল ইনকম মানে তাৰ হেৰিও ভাল হৈ এতিয়া ইনকাম মোৰ ইনকাম মোৰ ভাল হৈছে, মই যিমান দূৰ গম পাইছোঁ। তেনেকে মানে মই মইো সেই ব্যয়ৱসায় সেইটো ব্যয়ৱসায় ভাবি থৈছোঁ, কি হয় জানোঁ চাই লওঁ আৰু
এ, মানে অলপ - অলপ বিশ্বাসী মানুহো লাগে নহ'লে অকলশৰীয়া হলে বৰ দিগদাৰ।
অকল হৰিয়া যে বৰ দিগদাৰ সেইকাৰণে মানে কামবোৰ কৰিবলৈ মেলিবলৈ দিগদাৰ। আৰু এইও নোৱাৰে ছোৱালীৰ কাৰণে দিগদাৰ হয় অকমান। অকণমান বোলোঁ ছোৱালীজনী ডাঙৰ হৈ লওঁক আৰু তাৰপিছত মানে আৰম্ভ কৰিম আৰু।
অ', বেয়া নহয় কিন্তু ভাল- ভাল ইনকামৰ-ইনকামৰ ইনকাম চৰ্চ টো খুব ধুনীয়া হয়।
বাকী অকমান সাহায্যৰ দিয়ে বুলি শুনিছোঁ। অ'। সেই তেনেকা আপোনে সাহায্যৰ মানে আপোনাৰ আচনি কিছুমান আহে যে। সেই তাৰ পৰা মানে হেৰি কৰি পেলাই কৰি পেলাই বোলোঁ যেনেতেনে লম বুলি ভাবিছোঁ আৰু। কৰিম আৰু দুবছৰ আৰু এবছৰ ডেৰ বছৰ মানৰ পিছত।
অ', দহ মাটি যদি ইমান খান্দিব নালাগে।
হয়-হয়।
মানে এ অলপ খান্দি পেলাই মাথাউৰিতটো খুব মাৰিলেই হ'ল চাৰি মানে বৌন্দেৰিতো। বৌন্দেৰিটো ওখ কৰি মাৰি দিলে তিনি ফুট চাৰি ফুট খান্দি অকল বৌন্দেৰীটো মাৰিলে হল। মাটিটো বেলেগলৈ পঠাব নালাগে।
অ', নাই সেইটোৱে কৰিব লাগিব। তানে মানে হে খালী ধ বান-বান কেইটা খালি অকণমান হেৰি কৰিব লাগিব অকণমান ওখ কৰিব লাগিব কেলে? পানীতটো আহিলে যাতে ফিচাৰীত সোমাবহি নোৱাৰে।
অ', ওখ কৰিব লাগিব বহল কৰিব লাগিব, বহল মানে কি? অ'
যাতে বানপানীতো আহি পেলাই আপোনাক সোমাব নোৱাৰা কৰি-কৰি নললে তাৰপিছত মানে আপোনাৰ মাছ মাছ জীয়ালোঁ বোলে মাছ পিছত চাইছোঁ বোলে এটা মাছো নাই। তেনেকুৱা হ'ব নহলে। সেই সেইটো কাৰণে মানে অকমান ওখকে সেই কৰিব বান্ধিব লাগিব। সেইটো সেইটোৱে চিন্তা কৰি আছোঁ। আৰু এবছৰমানান যাওঁক আৰু তাৰ পিছতেহে ভালকে চিন্তা কৰিম লাগিম আৰু ভালকে। এতিয়া এইবোৰ মানে আপোনাৰ এইবোৰ কামৰ পৰাই দেখোন আজৰিব নোপোৱা হলোঁ। অকমান যাওঁক আৰু ছোৱালীও অকমান ডাঙৰ হওঁক, ডাঙৰ হোৱাৰ পিছতেহ আৰম্ভ কৰিম আৰু।
অ'।
বাকী আৰু হেৰি আৰু বেলেগ কিবা হেৰি তাত দিয়া কথা ভাবিছে নে শাক পাচলিৰ পৰা আদি কৰি?
এই তেনেকুৱা নহয়, এই মানে হেৰিতটো বৌন্দেৰীতো বহলতটো মোটামুটি ন ফুট মান বহল আছে।
অ'।
তাতে মানে কলাভ কল-কল-কল লগাইছোঁ, তাৰপিছত স পানীলাও চাং টান দি পেলাই এনেকৈ পানীলাও চানীলাও লগাওঁ। পানিলাও। এই ঘৰত খাবৰ কাৰণে এইটো বেচিবৰ কাৰণে নহয় আৰু।
নাই অকমান হেৰিকে কৰক আৰু মানে তেতিয়া মানে কি হয় আৰু যদি আৰু শাক-পাচলিৰ পৰা অলপ পইচা-পাতি আহি থাকিলে কোনো প্ৰব্লেম নহয় আৰু।
অসুবিধা নহয়, মানে কৰিছে যেতিয়া ভাল। তে কৰক বাৰু। ইমান যেতিয়া মাছ মাছ আপুনি জীয়াইছে আপোনাৰ কল চ কল ৰুইছে আৰু-আৰু খেতি দুটামান আৰম্ভ কৰি দিয়ক, তেতিয়া মানে অকমান আপোনাৰ ভালকে এটা ইনকামো হৈ থাকিব।
অ', ন? সেইটো হয়, আকৌ কল - কল খিনি থাকিলে বেলেগ কৰিব পৰা নাযায়। কল থাকিলে কলৰ - কলৰ শিপাটো বহুত দূৰলৈ যায়।
অ', সেই কথাাতটো নাজানোঁ বাৰু দেই মই।
বেলেগ মানে বেলেগ শাক-পাচলি কিবা-কিবি এই বিলাক মানে হেৰি নহয় আৰু টো আ কলৰ চাহটো পৰিু গলে তলত মানে উম, বিশেষ একো নহয়। সেইটো কাৰণে বেলেগ কৰিব পৰা নাযায়।
অ', মানে অলপ দা আৰু অলপ মাি হোৱেতেন আৰু অলপ মাটি হোৱাহেতেন ভালকে কৰিব পাৰিলে হেঁতেন আৰু।
অ', অ'। তাতে দ মাটিতটো বাৰলি মাটি গতিকে তাত মানে হেৰি আৰু এই কি কয়? আ অ', তেনেকে উম, মাটি উঠাই পেলাই কিবা কৰিব পাৰিলে কৰিব পৰা যায় আৰু।
আপোনাৰ কাম আৰু কিমান দেৰি লাগিব?
এ আৰু এ এঘন্টামান পানী দিম আৰু দি যাম আৰু ঘৰত।
অ', এতিয়া ডাঙৰ হৈছে নে মাছ বোৰ?
অ', মাছ ডাঙৰ হৈছে - ডাঙৰ হৈছে মানে সেই ভোকুৱা মাছ তিনি কেজি আঢ়ৈ কেজি, দু কেজি এনেকুৱা। এনে কিন্তু সেই আৰু ৰৌ মাছবিলাক ইমান ডাঙৰ হোৱানাই।
ৰৌ - ৰৌ মাছবোৰ ডাঙৰ হৈ হোৱা নাই?
নাই হোৱা-নাই হোৱা, ৰৌ মাছ খুব মানে হেৰি হয় বৰ
ৰৌমাছবোৰ এতিয়া লাগে অলপ দেৰি লাগি যায়।
উম - উম তাৰপিছত সেই এ চন্দা মাছতটো দিছোঁ, এইটো মাছ চন্দাটো মোটামুটি দেৰ কেজি।
অ'।
পাচ পোৱা এক কেজি এনেকুৱা হৈছে। দেৰ কেজি হায়ষ্ট হৈছে আৰু।
চন্দা মাছ - চন্দা মাছ মই ইমান খাই ভাল নাপাও মই, মই। আকৌ ৰৌ মাছটো খাই বৰ ভাল- বৰ ভাল পাওঁ। ৰৌ মাছটো মানে খাই ভাল লাগে। তাৰপিছত ভকুৱা মাছো ভাল পাওঁ বাৰু খাই। তাৰপিছত মই মানে প্ৰায় ৰৌ মাছ সহে খাই আৰু আনো মনে আৰু তান
অ', এ বৰ দানাত - দানাত বৰ পইচা খৰচ হয়।
হয় - হয় দানাত খৰচ হয় বহুত। আজিকালি বস্তুবোৰৰ দামো বহুত নহয়। বহুত দাম। আজিকালিতো চৰকাৰে বহুত হেৰি কৰিছে, ইউৰিয়া আনিবৰ কাৰণেও আজিকালি বোলে হেৰি আধাৰ কাৰ্ড দে দেখাবলগীয়া হয় বোলে খেতিয়কে।
অ', অ ', অ ', মানে এভেইলেবল নহয়।
অ', আধাৰ - আধাৰ কাৰ্ড দেখওুৱা পিছত পিছতহে ইউৰিয়া পাই। মানে সেইটো আপোনাৰ অকমান সুলভ মূল্যত পায় আৰু।
অ'। ঠিক আছে বাৰু হেৰি অ,
অ', ঠিক আছে তেতিয়াহ'লে দিয়ক, মইও কিবা এটা খাই লওঁ।
অ ', অ ', অ'।
অ', অ', খাই লৈ পেলাই অ', পিছত ফোন কৰিম দিয়ক বাৰু।
অ', অ', হ'ব।